নো
অ, মোক মাতটো দিছে।
অ, আহিছে, আহিছে মোৰ মাততো আহিছে নে।
অ, ভাত খালা নে, নাই?
অ, এতিয়া আহিছে বাজি, বাজি আহি আছিল মানে। অ', অ', অ', ভাত খালো ৰবা।
অ, কিহেদি খালা।
এয়া, আমাৰ চিকেন।
বাহ
মানে আজিৰ ৰবিবাৰ আছিলে ন। অ, ৰবিবাৰ কাৰণ। মানে, চিকেনটো থাকেই আৰু।
তোমালোকৰ পিছে তুমি কি কৰি আছা এতিয়া?
মানে, পঢ়া, শুনা
অ', অ'।
অ, অ, আচ্ছা, আচ্ছা। মই এতিয়া বাৰু গ্ৰেজুৱে্চন কৰিলো। অলপ কেইদিনমান হ'ল আৰু অ, দিয়া গ্ৰেজুৱে্চন কাৰণে চাই, আছো। কি কৰিম, কি নকৰিম তোমাৰ।
আমাৰ, দাদাও এতিয়া মানে সেয়া গ্ৰেজুৱেচন কৰিলে। এইবাৰ সে, আপ, দিছে, ডি এছ দিছে। এতিয়া, চি ডি এছত মানে চিলেক্ট যে আৰু। এতিয়া যাবগে, কেইদিনমান পিছত তাকেই আমি মানে অহ, সেইটোৱে আৰু। ভয়ো লাগে, কিন্তু উপায় নাই।
সেইটোৱেটো অলপ মিচো কৰিবা ন।
মিচ মানে কি সেই মিচ কৰাটোতো পিছৰে কথা। কিন্তু এটাই যে সেটো যিমান যিয়ে হওক। আৰ্মিত যোৱা মানে সেই ভয়টো সদায় থাকে। যে মানুহটো যেনেকে গৈছে তেনেকে ঘূৰি নাহিবও পাৰে। সেইটো, কিন্তু যিহেতু দেশৰ কাৰণে কৰি আছে সেইটো, একো ক'ব নোৱাৰোঁ।
সেইটো মানে বহুত টান মানে। পৰিয়ালৰ কাৰণে এইটো একচেপট কৰা
তাকেই তাকেই আৰু মানে কি
মোৰো এটা লগৰ আছিলে উম, লগৰ আছিলে। ত' সিহঁতে মানে কৰিছিলে নেকি, যাব মন আছিল এতিয়া বাৰু আমি ক্লাছ ইলেভেন বা টোৱেলভত আছিলোঁ, তেতিয়া সিহঁতে কৈছিলে সি হেনেকাতো ইচ্ছা আছে কিন্তু সেয়ে আৰু ঘৰৰ পৰা নিদিয়ে। এতিয়া কি ক'বা আৰু মা দেউতাহঁতৰ পছন কৰা চালে সিহঁতেতো নিবিচাৰিব ন' এনেকুৱা ইমান এটা দেনজাৰেচ এটা জবৰ কাৰণে জব আৰু কি চাৰ্ভিচ আৰু মিচনৰ কাৰণে
অ' সেইটোৱে। ইমান ভয় লাগা, ঘৰৰ পৰাতো আমাৰো নিদিয়ে। ঘৰৰ
তাকেই।
সেইটো প্ৰতিজন মানে সেয়া আৰু যিমান মাক আছে প্ৰতিজনী মাকৰ সেইটোৱেৰে কেলে যাবলৈ দিম, কেলে মৰিবলৈ যাব দিম, সেয়া যে উম, মোৰটো এইটোয়ে চলি থাকে। ততকে আৰে। সেইফালৰ পৰা গুলি মাৰিলে যে প্ৰথম গুলিটো মোৰ তাতে লাগিব ক'ত লিখা আছে।
ঘৰত সেইবোৰে চলি থাকে আমাৰ। হেয়া।
কিন্তু সেয়াই আৰু, মানে মই ভাবোঁ। উম, উম, অ'। মই মানে ভাবোঁ। যে যদি কিছুমানে বহুতে যদি একদম মানে ইম্প্ৰেছ থাকে যাবলে। যোৱাৰ কাৰণে, সেনেকে অৰ্মিত যোৱা। কিন্তু ঘৰৰ পৰা যদি একে মেক্সিমামে নিদিয়ে, তেতিয়া আমি কিমানটা চ'লজাৰ বা কিমানটা আৰ্মি বা সেনকে নাই আৰু সেইটোৰ কাৰণে মানে নগ'লে আৰু ফৰ্চো নকৰিলে। সেইটোৱে ভাবি থাকো আৰু।
কিমান কিমান আছে ছাগে তেনেকুৱা যাৰ মানে অকল সেইটো বুলিয়ে নহয় আজিকালি আহ আজিকালি বুলি নহয়, আগৰ পৰাই মানে এইটো আছে যে ঘৰৰপৰা নামানে যি টো সপোন ল'ৰা ছোৱালীয়ে দেখে সেই সপোনটো মাক দেউতাকে নেদেখে। আগতে সেইটো ইয়াৰ কাৰণেও আছিলে। যেতিয়া আচলতেতো আৰম্ভণিতে এই আৰ্মিত যোৱাতটো আচলতে বহুত বেছি ভাল বুলি পোৱা গৈছিলে। ওলোটাই এই যিটো আছিলে আৰ্মীত নগৈ কৰিম কি? বেগ কি কৰিবি গান দেখাবি নেকি, এতিয়া আকৌ উলটা হৈ গ'ল। তই গান গাই পোৱা, তই আৰ্টিষ্ট বন লগা হ'লে, কিন্তু তই আৰ্মিত যাব এতিয়া ওলোটা হৈ গ'ল আগৰ দিন মানে আছে এ ল'ৰা ছোৱালীক গান গাব নিদিয়ে বা খেলা ধূলাৰ ফালে হে নকৰে। এ-এইবোৰ আহিলে, এতিয়া মানে সেই সময় সলনি হৈছে আৰু কেৰিয়াৰৰ ক্ষেত্ৰত।
অ ঠিকে আৰু কিছুমানে যে বিচাৰে নিজে এতিয়া আহিছে?
অ আহিছে।
মানে আটকি-আটকি আহি আছে। আচ্ছা আচ্ছা।
অ মানে মাজতে বাজি বাজি আহি আছিলে।
অহ, না অ মই কৈ আছিলো এটা ল'ৰাৰ কথা মনত পৰিছিল। যোনে মোক কৈছিলে আৰু যে তাৰ মানে শাকটো মানে ভিজা ভিজা থাকে। আছে। সেইটো লগাব পাৰা। ত-তাৰো মানে মন আছিল, কিন্তু কিছুমান মানে চকুৰ কাৰণে
তোমাৰ মাতটো আকৌ বাজি বাজি আহিছে।
অ। এতিয়া আহিছে?
অ আহিছে আহিছে।
আচ্চা। সেয়া আৰু শুনা পাইছিলা ন তেতিয়া কি কৈছিলোঁ?
অ অকণমান শুনিছো। পিছত তেওঁ মানে চিলেক্ট হ'ল নে নাই পিছে সেয়াৰ কাৰণে?
পৰি আছে বুলি শুনিছো তাৰ পিছত মই খবৰে লোৱা নাই। খবৰ
সেইটো এনেই, হাতটো সেইটো হাতটো সেইটো সেই বুলি কয়, হাইপাৰ হাইিচ বুলি কয়। মানে সেইটো সেয়া হয় আচলতে। আহ মই সঁচাকে ক'ব গ'লে মই এবাৰ দেখিছো সেইটো কাৰণে মানে অপাৰচন মই দেখিছিলো আৰু এনে বহুত বেছি যদি থাকে অপাৰচন কৰি চাৰ্জী কৰি দিয়ে। এনেইতো বাকী এনেকুৱা আচলতে একো নাই উপায় সেইটো কাৰণে, কাৰণ সেইটো অকনমান অকমান মোৰো আছে। তেতিয়া মানে আধাৰ কাৰ্ড বা কিবাহৰ কাৰণে স্কেন যেতিয়া কৰিব লাগে আৰু ফিংগাৰ ফিন যেতিয়া দিব লাগে। আঙুলি চাপ দিব লাগিলে মোৰ মানে নাই নাযায় আৰু। সেইটো মেচিনটোত নবহে মোৰ হাতৰ সেয়া।
বস্তু হয়। যে আমাৰ লাগে। নামে যোনটো কি কৰি এতিয়া আমি যেতিয়া দিও ন আধাৰ লগত মেস্তচ কৰে। এতিয়া আমাৰ ইমান ঘামে আধাৰ মেষ্ট কৰটো দূৰৰে কথা। আমাৰ এতিয়া যদি এতিয়া মানে মোৰ তাৰ মানে হেনেকুৱা হৈ গ'লে
বুইিছো বুজিছো এইটো মানে কি এইটো আচলতে কোনো নাজানেও যে এনেকুৱা এটা বেমাৰো আছে। যে এইটোৰ পৰা কিমান দিগদাৰ হ'ব পাৰে জীৱনত। মানুহে ভাবে এই কিনোহে হাতখনহে এনেকে থাকে। সেইটো সেইটো পৰানো কি হ'ব। আচলতেো সেইটো এই আঙুলি চাটোৱে মানে চবতকে ডাঙৰ কথা। কাৰণ সেইটোৰে মানে কি এই দেখা দেখাই নহয় চিনেমাবোৰত আঙুলিৰ চাপেৰে ক্ৰিমিনেল পৰ্যন্ত ধৰি লয় আমি বেলেগ মানে বাৰু সকলো বস্তু মিচা সেয়া হ'ব পাৰে। কিন্তু আঙুলিৰ চাপতটো সকলোৰে বেলেগ বেলেগ। ত' সেই সেইটো মানে কি তাক তাকেই আৰু মই মানে ভাবো আৰু কেতিয়াবা যে এই ইমান ডাঙৰ আচলতে এইটো এটা আহ এয়া সমস্যা হয় আমাৰ কাৰণে। কিন্তু এইটো কোনো নাজানে বা কোনো একো মানে ডাঙৰ কথা বুলি ভাবে এইটো কোনো উপায় নাই। যদি চাৰ্জাৰী কৰে বা সেই কৰে সেইটোহে আৰু চাৰ্জাৰী কৰা সকলোতো পইচা নাই সেইটোৱে আৰু।
আমি চাৰজাৰিয়ে কিয় কৰিম ন। মই চাপোজ ধৰিম মোৰ হেনেকা দিগদাৰ একো লাগা মানে মই থাকিব পাৰো আৰু মোৰ একদম মোৰ ভালে লাগে। কিন্তু এই যদি ড'কমেন্ট কাৰণে যদি সেইটো নহয় সেই মই যদি চাৰযাৰি কৰিব লাগে। সেইটোতো মই সেইটো মানে কথাটো। যে আমাৰ পৰ ফাংচনৰ কাৰণে হয়। চাজাৰি কৰি। এতিয়া ধৰি লোৱা কেনেকুৱা চিচটেম হ'ব লাগে বা অকল চিংগাৰ ফিনে বেলেগ জেগাটো যদি
সেইটোৱে সেইটোৱে।
উমম, তাই আ
আচলতে কি হয় যিটো মানে, ফিংগাৰ প্ৰিন্ট লোৱা সেয়া ব্যৱস্থাটো সেইটোৰ মানে সেইটোৰ সেয়া নাই বেলেগ সলনি হল কৰিব পৰা একো বেলেগ ব্যৱস্থা নাই তাৰ ঠাইত অকল ফিংগাৰপিণ্টেই আছে বৰ্তমান আৰু তো আৰু বৰ্তমান সকলোতে মানে ফিংগাৰপিণ্ট গভৰ্ণমেণ্টৰ ডেইটামত সেয়াত মানে ফিংগাৰ প্ৰিণ্টেই ব্যৱহাৰ কৰা হয় আৰু সেইকাৰণে, আমাৰ এইজাটোৰ মানে বৰ্তমান সমাধানিক নাই ক'ব গ'লে
কওঁ। মন ধঞ ন আৰু যদি আমি ধৰি আমাৰ কাৰণে যদি মেল মেলি পা বজ বেটা এতিয়া মানে হ'ল